শুনিছা?
অঁ শুনিছো।
অঁ অঁ'
কোৱা।
চাহ তাহ খালা।
চাহ খোৱা নাই যেনিবা ৷ ভাত খাম বুলি আছিলো, কিন্তু এতিয়ালে ভাত খাব পৰা নাই। এতিয়া মাছ- যাব আৰু। চাহ আনি কা মানে চাহ মোৰ মানে আনিলে মায়ে- আনি কিনে মানে টেবুলত থওঁতে থওঁতে চাহ গৈ পানী হ'ল৷ তাপিছত মাই মানে বি- অঁ, তাৰপিছত মায়ে কলে বিস্কুট কেইখননো কিয় থ'ব লাগে মইয়ে খাই পেলাও। এতিয়া মোক- মায়ে কৈছে তই চাহ খাইছিলি নে বাৰু মই বোলো নাই- খোৱা সেনেকেই গ'ল মানে, তাৰপিছত এতিয়া মোৰ ফিল হৈছে মানে অ মই ভোক- টো লাগিছে।
অ চাহঅকন খালে ভোকটো দবি থাকিলে হয়।
অ মায়ে কৈছে চাহ গৈ পানী ঠাণ্ডা হল সেইসোপা এতিয়া কিয়। মায়ে ক'লে তোৰ বিস্কুট শেষ মই বোলো ভাল ক।
অ।
সেনেকৈয়ে গৈছে আৰু আৰু এতিয়া যদি ইচ। স্কুল মানে কলেজ চলেজ খুলি থকা হয় তেতিয়া ধৰ এ। টা ৰুটিন হ'ল হয় বোলো খালো পঢ়িব বহিলো ভাত খাম অকন পিছত শুম আৰু। এতিয়া মানে একো টাইম টেবুল নাই যে নিজে যেনেকে মন যায় তেনেকেই আৰু।
উম উম।
তাতে এতিয়া আকৌ ৰাতিপুৱা টাইমতো একো প্ৰেছাৰ নাথাকে যে।
উম উম।
একদম উঠো আৰু চাৰে সাতটা সাতটা আঠটা মানত মাহতেও একো নকয় যেনিবা।
অ অ।
বকে কেতিয়াবা গালি চালিও পাৰে এ যা গালি পাৰিলেও মায়েহে বকিছে এখন কাণে।
হয় দিয়া মায়েহে বকিছে আৰু বেলেগ কোনে বকিছে নো। মাকে অ মাৰিবও পাৰে মৰম কৰিব পাৰে। উম কিয়াই।
বকিলে বকিলে আ হ'ব অকমান মুখ চুখ ফুলিলেও অকন পিছত নিজে ভাল হ'ব।
উম উম। তাকে
সেইদিনাখন। সেইদিনাখন মানে মায়ে মোক বকিলে ৰাতিপুৱা উঠি টো কমচে কম কাম কেইটা কৰিব পাৰ এনেকে কলে। তাৰ পিছত মই একে মানে উম পাঁচটা বজাত এলাৰ্ম লগালো মই উঠিমেই মানে। তাৰপিছত পাঁচটা বজাত যেতিয়া এলাৰ্মটো বজিছে মই এই ৰহ। তাৰপিছত মই বোলো এই ৰহ অকণ শুই লও সেয়া টোপনি পৰা সাৰ পাইছো মই চাৰে সাত। টা বজাত তেতিয়ালে মা ভাতে বহালেগে।
উম উম আমাৰ আকৌ এটা হেডেক থাকে জানানে। যি আমি মটৰ পানীও চলাও বাৰু মটৰ পানী। আকৌ কি হয় আ মানে অতিজপা দেই আমাৰ মটৰ নলগোৱা আগত বোলে আম। মাহঁতে ইয়াত এই বিয়া হৈ অহা পিছত আও হেৰি ক। চাৰে ছটাত মানে এটা চাপ্লাই পানী পৰে।
অ।
অ।
এইটো ইমানে চাফা মানে বাহিৰত বাছন বৰত থোৱা পানী। অ মানে ম। মটৰ পানী নাৰাখে এই চাপ্লাই পানীতটো ৰাখে কাপোৰ চাপোৰ ধুব হলেও আমি।
অ চাপ্লাই পানী মানে আমাৰ মামাহতৰ পিনেও উম। চাপ্লাই পানীটো যে আমাৰ মামাহঁতৰ পিনেও বহুত ভাল দিয়ে। কেতিয়াবা মানে দুপৰীয়া টাইমত এবাৰ দিব তাৰপিছত ৰাতিপুৱা টাইমত এবাৰ দিয়ে। উম আঢ়ৈটা বজাত আমাৰ ইপিনে আকৌ মানে। উম উম। আমাৰ এইপিনে মানে এই ৰাস্তা কাষে কাষে দিছে অকনমান চেপ দি সোমাই অহাটো দিয়া নাই আৰু। ৰাস্তাৰ কাষে মানে কিছুমানৰ এতিয়া মটৰ চটৰ লগোৱা কাৰণে যে সেইখিনি পানী এনে অযথা। পেলাই দিয়েহি। তেনেকুৱা কৰে আৰু কেতিয়াবা এনেকুৱা পানী অসুবিধা হয়। উম।
সেই আমৰ মানে এতিয়া, অ চাৰে ছটাত মানে পানীতটো আহে যে হয়, এতিয়া সেইটো হেডক তাকে যে আমি মানে মই চাৰে পাঁচটা পাঁচটা ছ চাৰে, মানে ছটা এনেকুৱা টাইমত সাৰ পাই যাওঁ।
অ।
হয় মানে মানে মই সাৰ পোৱাৰ লগতে আমাৰ ল'ৰাও সাৰ পায়। মানে তাক যদি, সি মায়ে লয় মই কাম খিনি কৰো নহলে মই ললে মায়ে কাম কৰে, ত তেনেকুৱা নিচিনা আৰু। সেইকাৰণে মানে, কেতিয়াবা মই উ মানে অসুবিধা হলেহে। অসুবিধা হ'লে, সেই সেইখিনি ৰেষ্ট পাওঁ আৰু
সে, মই উম উম।
উম।
আমাৰ কি আও মানে, উম, সৰু পোৱালী বুলিবলে আমাৰ নাই যে, ভাইটি এতিয়া ইস্কুল চিস্কুল বন্ধ দুইটাৰে।
অঁ।
এ অকণ লাহে ধিৰে।
অ অ সেইয়াই,
যে আইতা আইতা যেনিবা উঠে মাহঁতৰ লগতে উঠে। মা উঠিব, আইতাও উঠিব, আইটাই ধৰক গৰু চৰু চাব, মায়ে ধৰক ভাত পানী বনাব তেনেকে, কে আৰু
তাৰপিছত কাম কৰা যেনিবা এদিনতে আমাৰ আকৌ পেণ্ডেলৰ কাম কৰে যে,
অ।
তাত কেতিয়াবা মানে একেলগে, ছয় সাতজন যায়গৈ তাৰপিছত আকৌ ঘৰৰ মি্ত্ৰী আছে সেইখিনি আকৌ ভাতৰ টাইমত। লাগে ন সেইখিনি কাৰণে মায়ে মানে সোনকালে ভাত পানী বনাব লাগে আৰু
উম উম। মোৰো আইতা আছিলে বাৰু, আইতা ঢুকুৱা এতিয়া অক্টোবৰলৈ এক বছৰ হ'ব আৰু হোৱাত।
অ বেছি দিন হোৱা নাই নহলে,
উম নাই হোৱা, একবছৰ হ'বহে।
উম।
এ গাভৰুৱা অৱস্থাত মানে, মই কেনেকুৱা ইচ্ছা সুখ ক'তো পোৱাই নাই যেন তেনেকুৱা মানে চবকে কম আৰু। গাভৰু জীৱনতো মই বহুত সুখত কটাই আহিছো, তেনেকুৱা নিচিনা আৰু। মানে উঠিলেও কোনেও কওঁতা নাই নুঠিলেও কোনেও কওঁতা নাই। ঘৰৰ কাম কৰিলেও নাই তেনেকুৱা একো নাই আৰু। নাই তাই মায়ে যদিও কয় বোলে তাই এতিয়া গাভৰু হৈ আছে, বোৱাৰী হোৱাৰ পিছত কি কৰিব এতিয়া মানে কয় আৰু হ'ব যা ময়ে যাম। ময়ে যাম। কৈ দিম তাক শুই থাকিব, সেই এনেকুৱা নিচিনা আইতাকবিলাক তেনেকুৱাই। পৰিব নিদিয়ে নাতিনীয়েক বিলাকক।
অ আমাৰ আমাৰ আইতাই এনেকে কব এতিয়া নকৰিবি নহয় পিছত গৈ পস্তাবি মই বোলো পিছত দেখা যাব যা এনেই শিকিম বোলো সেইখিনি
সেইয়াই
আও মাহঁতে বকিলে মানে একো গাতে নালাগে মোৰ
অ অ মা অ মায়ে যেনিবা বকিলে একো গাত নেলাগে অ
যেতিয়া মানে মই এইটত মানে মই কাম চাম কৰিবলৈ মানে মেট্ৰিক পাছ কৰা পিছৰ পৰাহে মানে ঘৰ চৰ এনে পিঠা চিঠা পাইছো আৰু মই ঘৰ সাৰিলেও মা পচন্দ নোহোৱা হল দুপৰীয়া যদি মোক মানে পানী খিনি ধৰা পাছত ঘৰ সাৰিব দিয়ে মই ঘৰটো সাৰোয়েই ইমান তেনেকে সাৰো ন তথাপিও মায়ে পচন্দ নহয় মায়ে কাম চাম কৰি হোৱা পিছত আকৌ সাৰিব ঘৰটো ত তেনেকুৱা অৱস্থাত তুমি ঘৰ সাৰি কি পাবা বাৰু
অ মোৰ বেছি দিন হোৱা নাই সেইটো শেষ কৰিছেহে মা মানে মানে মই মই সাৰি আনো ন তাৰপিছত আকৌ সাৰি আনিবৰ কাৰণে কি দৰকাৰটো পৰিছে আকৌ মই বিচনা চিচনা পাৰিলেও আমাৰ মাক মানে পচন্দ নহয় আকৌ সেইখন ঠিক কৰিব এ যা নকৰোৱে যা একেবাৰে কৰিবি
তেন্তে মই সেইটোৱেই মাক কওঁ তুমি যদি চব কৰাই মোক কেলে কৰ কৰ বুলি কৈ থাকা আকৌ বাচন ধুলে বাচন ধুলে তেওঁ মনৰ পচন্দ নহয় মোক কয় ষ্টেনত বাচন থ'ব নালাগে এয়া এইটোতে থৈ দিয়া অ সেইটোত থৈ দিওঁ অলপ পি পিছত চাবা সেয়া বাচনকে ধুইয়ে আছে তেনে তুমি কি বাচন ধুবা কোৱাচোন বাও এতিয়া হয় এনেকুৱা বোৱাৰী হৈ আহা পিছত এনেকুৱা হৈছে মায়ে ধুলে পচন্দ নহয় মই নিজে ধুলেহে মোৰ শান্তি লাগে ত ভাবাচোন কেনেকুৱা কথা আছিলে কেনেকুৱা হ'ল
উম আ আমাৰ উ এতিয়া যেনিবা মায়ে একো নকয় মায়ে ঘৰ চৰ সাৰি দিবা আমাক পূজা চূজা দিব লাগে সেইখিনি চোতাল তোতাল সাৰা কাপোৰ চাপোৰ আনা সেইখিনি বাও কৰো তাৰ পিছত মই এই পাচলি কাটা মানে অকণমান মোৰ খেলি মেলি হয় আৰু সেইখিনি মানে অকমান হয় আৰু এইটো কেনেকে কাটিলি বাৰু এনেকে হ'বনে বাও
অহ এতিয়া মই ইয়াত মই আগ আগতে আলু বাকলি বিলাক কেনেকুৱা কাটো আৱ আলুতো সৰু হৈ যায়গে ডাঙৰ আলু হ'লেও বাকলি কাটিব নাজানো ইয়ালে অহাৰ পিছত শাহু মায়ে কিন্তু শিকাইছে এতিয়া টেঙা তৰকাৰি বনালে আম আম আলুৰ পিচটো দীঘল দীঘলকে কাটিব লাগে আকৌ যদি মছলা বনাই সেই দীঘলটোতে আকৌ দুপিচকে কৰিব লাগে হ'ল এই সেইবিলাক আৱ সৰু সুৰা কথা এতিয়া সেইবিলাক শিকাইছে আকৌ তাতকে ডাঙৰ মই মাছ ভাজিব নাজানো তুমি জানানে
মাছ উম মাছ ভাজিব মানে মই এই যে তেলত দিলে যে বেছিকে ফুটে যে মাছ টো যে কিবা বৰালি মাছ নে কিবা কয় হবলা তাৰ পিছত সেইদিনাখন মানে মই কেৰাহীতো তেল বেছিকে দিলো
অ
দিয়াৰ পিছত মানে মাছটোও দিলোঁ যেনিবা মানে এনেকুৱাকে তেল চিটিকি আহিলে। গোটে ভৰিত পৰিলে তাৰপিছত ডিঙিত পৰিলে নাকত পৰিলে হাতত পৰিলে। একে লগে লগে মানে ক'লা পৰি গ'ল আৰু ডুবৰা উঠি পেলে।
অ
তাৰপিছত সেইদিনাখনৰ পৰা মায়ে মানে আঁতৰত উম ত সৰু মাছ ভাজি দি সেইটোৱে
অ
এনে ভাত চাত যেনিবা বনাব জানো তাতে ৰুমতো আছিলোঁ যে মই আগতে মাছ মাংস নেলাৰোৱে এই ৰুমত থকা পাহে এইখিনি কৰা হৈছোঁ।
উম সেয়াই এতিয়া হেবিট টো তেনেকে সলনি হয় আৰু মানুহৰ
উম
উম
এতিয়া তেওঁ মই আগতে মাছ মাংস নেলাৰোৱে এতিয়া তেওঁ মানে মা আজিও হাঁহৰ মাংস আছিলে যে হয় মায়ে কছে মাংস খিনি ধুই আন অ মোৰ একো আপচোচ নাই এতিয়া মই ধুই আনিব পাৰোঁ। আগতে মানে মই নেলাৰোৱে পলিথিন টো ধৰিলেও মোৰ কিবা এটা লাগে। এইপিনে আকৌ খাব ভাল পাওঁ উম।
লতা খুমাইছে ঘৰত
উম মানে চব সলনি হয় আৰু উম।
ভাত চাত খাই কৰি লওঁ।
অ উ
উ ল'ৰা উঠিছে হ'ব লা
পামগে আৰু
অকন মাত তো শুনিছো বাপেক আছে বাৰু বাপেক থাকিলে এনেকে কথা নকয় সেইয়া ওচৰত মানুহ পাব লাগে আৰু চকু কেইটা মেলাৰ পিছতে
উম ওচৰত কোনোবা এজন থাকিলে মানে ভাল আৰু
আকৌ শুই থাকিব।
অ অ এ এনেও ওচৰত এজন থাকিব লাগে ঘপককে উঠি পেলাই যদি মাত বোল নিদিয়াকে পৰি যায়।
অ মোৰো সেইটোয়ে ভয় লাগে জানানে? তথাপিও মই গাও চাওঁ কেইদালমান গাও চাওঁ সন্মুখতে তাৰ
লাগে অ
উ তাকে ঠিকে আছে দিয়া ল'ৰা উঠিছে হ'বলা মই ভিতলৈ
অ অ হ'ব দিয়া ৰাখিছোঁ।
পিছত কথা পাতিম দিয়া।
উম উম হ'ব দে।
উম